আনিলি ফোনটো গৈছে দেই। পাৰ্চটো যে তোমালে নকৰাকে চাবমিট হৈ গ'ল। কি মানে এপটো খেলি-মেলি নেকি? কি চাগে?
এইটো এডিট কৰা যায় নেকি চাবাচোন। মানে এই যে কলটো ডাইৰেক্ট ছাবমিট হৈ গ'ল ন?
অ'।
এইটো এডিট কৰা যায় নেকি চাবা এবাৰ।
অ চাব লাগিব। আছো-আছো। তোমাৰ ভাল নে?
আছো ভাল।
অ'।
বাকী মোৰ মানে আৰু কল নাযাব তোমাক।
হৈ গল মানে তোমাৰ?
গ'ল মোৰ তোমাক কৰা মানে পাঁচ বাৰ কৰা যায় ন? এইটো হৈ গ'ল।
মোৰ সেনেকে নাই হোৱা বাৰু। টটেল আছেহে পাঁচটা কল মোৰ।
তুমি মোক এবাৰ কল কৰিছিলা নেকি না দুবাৰ?
এবাৰ কৰিছিলো নেক্সট তুমি এবাৰ কৰিছিলা। নিকি জানো। পাহৰিলো।
পাঁচবাৰ কৰিছিলো নেকি?
অ মই কেইটামান বাৰ লগতো মানে কৰিছিলো সেই পাঁচটা যে তাকচ আহিছিলে। ফাৰ্ষ্চ কৰিবলৈ।
উম পইচাটো। কি গল ন।
অ' সেইটো যে মোৰ অ পোন্ধৰশ মানৰ পৰা কি আছে দেই সেইটো বাঢ়ি-বাঢ়ি গৈ আছে কিন্তু আজিলৈকে সোমোৱা নাই এতিয়া মোক ভাব বাইশ কেইটকা হৈছে আৰু।
মোৰ তেইজ শ।
অ
কৰাই নাই তাৰপিছত। এ ছাৰক সুধিছিলো মই,
অ' কি কলে?
দিন লগা বুলি কৈছে।
এইটোতো মোৰ চৈধ্য দিনতকে বেছি হ'ল। অ' হ'ল নেকি জানো তেনেকুৱা লাগিছে মানে পৰীক্ষা আগৰ পৰা অলপ চলপকে হৈ আছিলে পইচাটো বাঢ়ি-বাঢ়ি মানে গৈ আছিলে।
অ', তুমি ভেলিদিচনৰ কামটো পালা।
কি কৈছা? অ' নাই-নাই সেইটো সেই তচটো মোলে অহাই নাই দেখোন।
অ' কিছুমানক হে দিছে মোক দিছে।
অ' এই চাগে ফোন কৰা কমপ্লিট কৰিব লাগিব নেকি
উম, নহয় নহয় নহয়।
নহয় নেকি? ত' তুমি আছামিছ ্ৰান্সক্ৰিপশন কটা কৰিৈলা তোতে
এইটোতো মই প্ৰথম- প্ৰথম কৰিছিলো তোমাৰ ন- নশ মান। তাৰ পিছত এই ভেল - ভেলডিচনত কামটো দিলে হা ভেলিদেচনৰ কাম টো মানে কৰাৰ লগে লগে মানে এটা মানে কেই পঞ্চাশ টাকে থাকে না তাত।
অ অ।
কৰিলে মানে পঁয়ত্ৰিশ টকাকে দিয়ে নেকি? মানে ডাইৰেক্ট একাউটত সোমাই মানে প্ৰচেচিঙত দেখায়।
অহ।
মই ভাবিলো ঠিকে আছে তেনেহ'লে দুই তিনিদিনৰ ভিতৰত পেমেন্ট পায়ে যাম, এতিয়া লিখিতে লিখিতে মই মোটামুটি সাতাইশ মান লিখিলো।
অ।
তাৰপিছত তেইজশ হৈ থাকিলে। তাৰপিছত মই বোলো পইচা সোমাব, সোমাব সোমাব আজি সোমাব কালি সোমাব, সোমাই নাই আঠ দিন হল।
সঁচা দেই কেতিয়া সোমাব বাৰু? চকু বিষাই গৈছে চাওঁতে চাওঁতে।
এইবাৰতো আৰু কৰিব মন নাযায়।
ময়ো নাই কৰা হেই ।
এনেই আৰু কৰিম নেকি?
উম।
এ কষ্ট আছে।
আছে আছে। আৰু ভুলো হৈ যায় মোৰ সেই মানে আছামিছ ট্ৰানসক্ৰিপ্যনৰ মই দুহেজাৰ পয়ত্ৰিশটা কৰিলো দেই এতিয়ালে।
ট্ৰেনসক্ৰিপ্যন নয়ে।
মই মানে ফোন কৰাতকে মানে এইটো কৰিহে ভাল পা বাও ফোন কৰিলে মানে মোক কথাই নাথাকে পাতিবলে। এতিয়াৰ পা আমাৰ ওলাইছে কথা অলপমান।
মই আৰু কিন্তু ফোন কৰিবলে ভাল পাওঁ মানে ফোন কৰি থাকিলে মই মানে বকি থাকিবা মানে অলপ পাৰো না।
অঁ, মোৰ আকৌ কথাই নোলায় নহয়। মানে তোমাৰ লগত বুলি নহয় আৰু কাৰো লগতে নোলাই এনে নৰ্মেলি ওলাব এই এপটোত কথা পাতিলে মানে মোক কি পাতিম এতিয়া অদ্ভুত কৰি থাকো কিবা নোলায় কথা মনলে নাহেই।
মোৰো আগতে তেনেকুৱা আছিলে মই মানে কথা কবলৈ লাজ পাইছিলো। তাৰপিছ তাৰপিছ এই, কলেজত গলো ন।
অ', অ'।
তেনেকে নেতা-চেতা হ'লেও অলপ, এনেকে মানে ভাষণ-থাষণ দি, দি কে
ভাল, ভাল আৰু সেনেকুৱা হ'লে।
তেনেকে তেনেকেহে ওলাইছে।
উম। আ, আৰু এনেও ট্ৰান্সক্ৰিপচনবোৰ কৰি গ'ম পালোঁ নহয়, মানুহবোৰে যি-তি কথা পাতে, উল্টা পুল্টা যি
অ', আৰু যে কথা পাতে, এনেকুৱা মানে, আৰু মানে, এই তোমাৰ এই, উজনি অসমৰ কথাবিলাক পাতে ন' বা ইমান ফাষ্ট কে পাতে। কি, কিছুমান আছে আৰু কওঁতে আও কৈ দিয়ে। কি বাবা এই পেলাই
আম, আমালে আকৌ আমাৰবিলাগলে মানে সেই তোমালোকৰ ফালৰ কথাবোৰ আহে, নামনিৰ আৰু আম, তোমালোকলে চাগে আমাৰটো যায় নেকি?
নাযায়, নাযায়। অ', হয়, হয় চাগে।
মোলৈ মানে, এতিয়াও, আজিলৈকে কোনো দিন সেনেকুৱা শুদ্ধ কথা এটা আহি পোৱা নাই আৰু আমাৰ ফালৰ অকল মানে সেইফালৰ কথা আহে মোক মোক বুজোতে বহুত টাইম লাগি যায়।
আৰু মানে আধা আধাকে দিয়ে, ইটোক বেলেগ কয়, সিটোক বেলেগ কয় ইটোতো এইট টোত যদি নাযায় নাযা কয়, তাৰ তাতে ক'ব আয়, নাযায়, আয়। মানে তেনেকা।
তাৰছতে আৰু এদিন মোলে আহিছে আৰু মানে ভাত খোৱাৰ কথা পাতিছে সিহঁতে, কৈছে এনেকে, এই ভাতগিলা খন খালানে? আ মোক কিবা কৈছ- কিবা এটা বিচাৰি নাই পোৱা আৰু, এইটো বিচৰি নাই পোৱা হেনো বিচৰি কেনেকে হ'ব পাৰে বহুত দেৰি লাগিলে সেইটো বুজোতে।
বিচৰি কয় তোমাৰ এই নলবাৰী চাইডে কয় বিচৰি বুলি।
অ'। কিবা বিচাৰি নাই পোৱা আৰু
আমাৰ যে নামনি অসমত যে চবতে মানে কথাবিলাক বেলেগ বেলেগ, নলবাৰীতো বেলেগ পাবা অলপ, আমাৰ বঙাইগাঁৱতো বেলেগ পাবা, গোৱালপাৰাতো বেলেগ পাবা, মানে একে নহয়
অ', আমি আকৌ সেনেকে ভাবো, একে বুলিয়ে ভাব
একেই নহয়,,
আমাৰ আকৌ উজনি ভাষাটো ছেম থাকে চবতে
উ নলবাৰীতটো শুনিলে অলপ আহ উম হম বিৰাট ফাচ কয় বাপৰে আৰু আৰু আৰু কৈ দে মই হলোক কি কয়ৰে এইটা
মানে ইমানেই ফাৰ্ষ্ট কয় মান মানে আৰু ৰটো নুফুতে আও হৈ যায়গে
মানে মোৰ তাতে এটা আহিছিলে মই ভেলিডেশচনৰ কাম বিলাক কৰো ন মানে ফেলিত কৰিব লাগে মানে সৰু সংগঠনে ব ডাঙৰ সংগঠনে এনেকে মানে কিবা খনি আহে তাৰপিছত এইবিলাক এইবিলাক আৰু শুদ্ধকে লিখিব লাগে কোমালাত মানে কিবা থাক এ ধৰি লও এ এতিয়া লিখিও থাকে না মানে আগতে লিখ লিখা থাকে এই টোৱে মানে লিখিব লাগে আৰু শুদ্ধকে।
উম।
তাৰপিছত এদিন মানে এটা টেনডিস্কচিপচন আহিল যে ছাগলী লৈ ছাগলী মানে বান্ধি থৈছে ৰাস্তাত।
অ তাহাতি কথা বতা টপিকটো নেকি?
পিকতো। ছাগলীটো বান্ধি থৈছে আৰু ল'ৰা মানে ল'ৰা আছে ন! সৰু ল'ৰা তাই বোলে স্কুলত গৈছে! স্কুলত গৈছে স্কুলৰ পৰা মানে সিবাৰ সুধিল ভাত খালি নে নাই? কিবা কৈছে এই যাওঁতে খাই যায় তাৰছত এইবাৰ গল যে আৰু কেই - কেইটা বজাত আহিব কি পাঁচটা বজাত আহিব। মানে কি অ' টিউচনৰ- টিউচনৰ মানে স্কুলৰ পৰা আহঁতে টিউশন কৰি আহে বোলে আৰু
অঁ।
আহিবলৈ কেইটামান ভাত খাই, পাঁচটা বজাত আহিব কেইটামান ভাত খাব!
অঁ।
তেনে এইয়া, এইবিলাক কৈ থাকে ঘৰৰ কথাবিলাক। এইবাৰ তলমুচৰ কথা হলছিলেল তটৰম'চ!
মোলে আজিলে শিকি আহিছে শুনিবা হা উম এইবিলাক যে হেৰিয়াৰ মহিলা উদ্যমিতা আঁচনি যে হেৰিয় আমাৰ চি এমৰ দহ হাজাৰ টকা তাই বাকী মানুহবোৰে পাতিছ আৰু সেয়া পালে আৰু দেই। এজনীয়ে লৈছে গৰু গৰু লোৱা নাই মানে তাই মানে সেই ফৰ্মখনত এপ্লাই কৰিছো আৰু গৰু লৈছো বুলি গৰু মানে নিজৰ ঘৰই আছিলে আগৰ তাই মানে কেইটামান টকা খৰচ কৰি পিনি গোহালি বনালে। আৰু মানে কেবি কৈছা আৰু অ, তাৰ পিছতে আৰু নেক্স জনীয়ে কৈছে যিজনী লগ কথা পাতি আছে তাই কৈছে আৰু মানে অ, ভালে কৈছা -ভালে কৈছা মই মোৰ টকাটো মানে হেৰিয়াত খৰচ কৈছো এ শাক-পাচলি খেতি কৰিছো তাৰ পিছতে তাই মানে শাক-পাচলি খেতি কৰিছ যে আৰু বিকিও হৈছে দে ওচৰত ক'বা কাৰোবাক ঘৰত ভোজ আছিলে আৰু ভোজৰ লৈ ভাতৰ ঘৰৰ পৰা-পৰাই ৰঙলাও নিছে। মই বোলো ৰাম এইবোৰ কথা বোলো পইচাৰ কাৰণে হেই ট্ৰানচক্ৰিপচন কৰিব লাগিব নহয়।
উম, তাকে আৰু কোনোবাতো স্ক্ৰিপেট কথা পাতে মানে কোনোবাই আগতে সজাই লয় মই এই এইটো বিষয়ত মানে কথা পাতিব অসমৰ জাতীয় সম্পদ বিষয় ত কৈ থাকে।
উম, পাইছো এ -এজনীয়ে অকল পৰিৱেশৰ কথা পাত আছে আৰু মানে গোলকে উষ্ণতা বাঢ়িছে পৰিৱেশ অধ্যয়ন কিতাপখন পঢ়ি থকা নিচিনা হে লাগিলে মোৰ
মানে তাছটো মানে চিৰিয়াছলি লৈছে সেইবিলাকে লিখি ভাল লাগে অলপ শুদ্ধকে কলে
উম উম ভালেই লাগিব সেইবোৰ কৰিব।
বুজাই নাপাব নেকি
অ আমি জিটি পাতি আছো ন
অহ
একো নাই আমি নেচাৰল পাতিছো আমি পতা নাই আৰু মনলৈ যি আহিছে তাকে পাতিছো
এইটোৱে হ'ব লাগে মানে চিৰিয়াচলি লয় কিছু মানে সেইগিলা
উম ফোনটো কাটে খাব ন মিনিট হলেই
নৰ্মেল হ'লে নেকি?
উম
আজি অলপ বেছি ফাষ্ট নহ'লনে?
অ', আজি আমাৰ কথা ওলাইছে আকৌ।
অহ। য়োগা কৰিলা আজি?
আজি মই কলেজলৈ নগ'লোৱে।
ঠিকেই আছে। আনি বৰষুণ পৰিছিল নেকি?
বৰষুণ দিছিলে অ', অলপ-চলপ ৰাতিপুৱা টাইমটোত। এবা নাই আৰু
আমাৰ তাত এটা দিছিলে। তিনিটা মানলৈকে দিছিলে। এইবিলাক যে অ', অ', এইবিলাকে লিখিব দিয়ে। অ', অ'।
হয়, ঔ। সেয়া আৰু।
আৰু দে অ', অ', অ', আৰু হ' লিখি দিয়ে অ'।
অ', অ', সেইটোতো মই বহুত লিখিছোঁ।
লিখি কিনে অ', লিখি থৈ দিওঁ।
কিন্তু অহ', কয় আকৌ মানুহবোৰে, অহ'
কিছুমানে কয়, উম, উম, উম।
বাকী, চাহ-পানী খালা?
খাই আছোঁ। খাই-খাই কথা পাতি আছোঁ।
এই ৰা
উম। এঘাৰ মিনিট ফিফটিন ছেকেণ্ড হ'ব আৰু বাৰ মিনিট, চয় ছেকেণ্ডে নেকি?
উম। চাৰে এঘাৰ
আমি নেক্স্ট, এনে এতিয়া নেক্স্ট মই যদি কল কৰোঁ, স্ক্ৰিপ্টেড কথা পাতিম দেই। কি পাতিম ভাবি ল'ম, মানে কয় ল'ম ফাৰ্ষ্ট
অ', আচ্ছা, তুমি এইবাৰ কল কৰিলে মায়াবিনী গানটো গাই দিবা।
উম, ইয়াত গানো গাব পাৰি নেকি?
অ', হ, হ।
হা, হা, হা, গান লিখিব আৰু। মানুহে লিৰিক্স।
অ', তুমিতো গান গান গোৱা ন এটা গান গাই দিবা এইবাৰ।
বাৰু বাৰু চেষ্টা কৰিম।
আচ্ছা হলেই আৰু চৈধ্য মিনিট হয়ে আৰু।
চৈধ্য নহয় বাৰ নেকি ভাত খাব